উম কোৱা, কি কৰি আছা?
এ এনেই আৰু, মবাইলটোকে টিপি আছিলো।
ভাত খালা? ভাত খালা?
ভাত পানীতো, হোৱা নাই বাৰু এতিয়া।
চাহ?
চাহ হেই, ৰাতিপুৱাই খোৱা আৰু।
ৰাতিপুৱা কেইটামানত উঠা?
ৰাতিপুৱা, যদি কোনোবাই আহি পেলাই ফেনখন বা এ চি টো বন্ধ কৰি দিয়ে, তেতিয়া জল্দি উঠি যাওঁ, যদি অফ নকৰে শুইয়ে থাকো।
কিমান দেৰিলৈকে শুব পাৰিবা, কিমান ঘণ্টা?
এই মই শুই মই এবাৰ যদি শুই যা মই মোক নোঠোৱালৈকে মই উঠিবই নোৱাৰোঁ।
মেক্সিমাম কিমান শুব পাৰিবা।
মেক্সিমাম মেক্সিমাম ধৰা মোৰ পৰীক্ষা চৰীক্ষা খতম হোৱাৰ পিছত মই শুইছিলো। বাৰটা এডালকে শুই দিও মানে তেতিয়া তাকো উঠাৰ ৰিজন থাকে মোৰ গৰম উঠি যায়। নহলে মোৰ টইলেট লাগে তেনেকুৱা ৰিজন থাকে।
এনেকুৱা হয় নে তোমাৰ উঠিলাতেতে তোমাৰ গাটো বিষাই আছে শুৱা কাৰণে
অ বেছি দেৰি শুলেতো পজিচন বিলাক বেয়া হয় ন।
মোৰ হয় এনেকা। আগতে আগতে মোৰ হয় মই উঠো হা' মোৰ গা, টো এনেকুৱা বিষাই নহয় শুৱাৰ পাছত। তাৰপিছত মোৰ যে মাথা চাচা ঘূৰাই যায়। কেতিয়াবা মানে মই ভোকতে গৈ থাকো ন।
উ এই কিবা মাইগ্ৰেইন মাইগ্ৰেইন আছে নেকি?
নাজানো কি আছে মোৰ কালি মানে ধৰা। তেতিয়া মই অ দুপৰীয়া ধৰা মই ৰাতিপুৱা শুই গলো তাত মই দুপৰীয়া ভাতটো নাখালো। তাৰপিছত মই শুই দিলোঁ ন তাৰপিছত মই দুপৰীয়া ভাত টো নাখালো ত মোক কাটোতো এ কমজৰি লাগিব সেইটো কাৰণে অলপ হলেও ত মই ৰাতিটো ধৰা স্কিপ কৰিলো মই ৰাতিও ৰাতিও শুয়ে আছো ধৰা মই উঠা নাই ত' মই যেতিয়া উঠিম ন। দ বহুত দাঁতিকে এতিয়া মোৰ মাহাজনে ব চাগ। পুৰাএকদম।
কি কবা আৰু
সেই বাকী কি পৰীক্ষা চৰীক্ষা খতম হ'ল।
পৰীক্ষা খতম হৈছে। গৰম বন্ধ আৰম্ভ হৈছে।
এক এক জুলাই পৰা ন।
এক জুলাই আমাৰ এঘাৰ তাৰিখে বন্ধ দিছে মই এক তাৰিখ মানেহে নাই যোৱা স্কুল।
অঁ এই কিছুমান প্ৰাইভেট স্কুল আৰু কলেজত অ কিছুমান প্ৰাইভেট আৰু তোমাৰ কলেজ আৰু স্কুলত এঘাৰ তাৰিখৰ পৰা দিছে বন্ধটো গৰম বন্ধ।
অ এঘাৰ তাৰিখৰ পৰা দিছে। আৰু
এনেই কি চৰকাৰী নে প্ৰাইভেট।
প্ৰাইভেট
সেই কাৰণে
তুমি?
হেৰি অ কি ৰবা বলেইখন কলেজখন নাম কি ইনস্পায়াৰ নেকি?
অ অ
আহ ঠিকেই থৰিছো এ এইটো মই ব্ৰেইনীতকে পাৰ ন। কোন ক্লছ কোন ক্লছ ইলেভেন ন টুৱেল্থ ট্ৰেইন ঠিকেই আছে।
অ তুমি?
এ মই তোমাৰ কলেজ এৰিলোঁ কষ্ট পাওঁ।
অ ঠিকে আছে ক'ত পৰিছিলা আগতে
মই প্ৰথমতে পঢ়িলোঁ তেজপুৰ, তাৰপাছত পঢ়িলোঁ তোমাৰ দৰং,
উম
তে সেনেকে হৈ গ'ল আৰু দৰংত পঢ়ি পিনি এৰি দিলোঁ আৰু
অ নহয় মানে স্কুল ক'ত পঢ়িছিলে আগতে?
স্কুল মই প্ৰথম প্ৰথম হাইস্কুল ডেঙাইগাঁও তাৰপাছত - গৰমেণ্ট বইজ।
অ ঠিকেই আছে, মইতো এইবছৰে ইনস্পাৰাইছ ত আগতে টো দনবক্সত আছিলোঁ।
মানে ইংলিছ মিডিয়াম যে ইংলিছ মিডিয়াম তাৰ বাৰু তাত অসমীয়া মিডিয়ামো আছে অসমীয়া মিডিয়ামটো আছে।
আহ সেই- অঁ তাত মানে কথা অসমীয়াতেই হয় জাষ্ট একজামটো ইংলিছতেই হ'ব আৰু।
ডনবস্কতো মই ধৰা কিছুমান ল'ৰা পাইছিলো সিহঁতে বোলে তাতে বোলে কেইটামান কিছুমান নিয়ম আছে। তাতে বোলে অসমীয়া ক'ব নোৱাৰে ইংলিছতে ক'ব লাগিব।
অ ডনবস্কত অসমীয়া ক'ব নোৱাৰি।
সেইটো কি নিয়ম কোৱাছোন? তুমি নিজৰ মাদাৰ টাং টো যদি ইউজ কৰিব নোৱাৰা! ত মদাৰ টাং টো যদি ইউজ কৰিব নোৱাৰা ত কি মানে! কি বুজাব খুজিছা তুমি মানে আপুনি?
সেইটোৱে।
আৰু তাত যে থাকে ডনবস্কত অ মোৰ এটা এটা কথা গম পোৱা না তুমি ডনবস্কত পঢ়িছা। অকে এইখনতো খ্ৰীষ্টান স্কুল হয়, ত' তাত তোমাৰ প্ৰিঞ্চিপালটোক ফাডাৰ বুলি কয় হয়নে?
অ।
তো - যে পাৰে মানে ফাদাৰ বুলি কোৱা প্ৰিন্সিপালটো?
চবে ফাডাৰ বুলিয়ে মাতে দুটা তিনিটামান ফাডাৰ থাকে এটা নহয় আকৌ।
মানে ডনবস্কৰ পোৱালি খিনিক মেৰে দো দো বাপ! অ কি যত বে এইয়া কৃষ্ণ মেৰে দো দো বাপ!
এ আচলতে এইটো কি জানা এইটো তোমাৰ -
ষ্টাৰ থাকে আক
অ সিহঁতৰ এই মেম চেম নহয় এ সিহঁতৰ মানে কনভেন্টৰ আছি- লে মেইনলি হেৰি ব্ৰিটেইনৰ পৰা। তাত মানে তোমাৰ অনাথ পোৱালি খিনিয়ে মানে কনভেন্টত পঢ়িছিলে আগতে, তো সিহঁতৰ টো মানে সেইবোৰ হেনেকা নিজৰ সম্পৰ্কীয় নাথাকে ন ত সিহঁতে সেইকাৰণে মানে যাক যোনে সিহঁতক শিকায় মাষ্টৰ দুজনীকে সিহঁতে চিষ্টাৰ বুলি বনাই লয় আৰু। নিজৰ বুলি, অ এই এতিয়া সেই বি ব্ৰিটেইনৰ কনভেনট খনে আহি পিনে আমাৰ এতিয়া ভাৰতবৰ্ষত একদম মানে হাই লেভেল একদম স্কুল আৰু।
অ স্কুল য'তেই ত'তেই আছে কনভেন্ট।
অ টেকনিকেলি কব গ'লে তুমি অনাথ পোৱালীবিলাকে পঢ়া স্কুলত পঢ়ি আছা, মানে কনভেন্টত পঢ়াখিনি।
অ কানভেন্টত পঢ়াখিনি, কানভেন্টত ছোৱালী পঢ়িব পাৰে।
অ ও তাৰ বাহঃ ছোৱালীখিনি বহুত হাই ক্লাছ। এইটো লাইক এ ডিছকাছ এইট এইটো ডিচকাচ কৰা টপিক কিন্তু দেই, এইটোৰ ওপৰত আমি উম এইটোৰ ওপৰত আমি থ্ৰিচিচ বনাব পাৰো। আমি নিজৰ এইটো কিয় আমি মানে নিজৰ এইটো লিখি লিখে যে কিবা এটা লিখি যে পাব্লিছ কৰিব পাৰি যে আমি সেইটো কৰিব পাৰো।
উম আমি কিতাপ লিখিম।
অ হেৰি তাত এটা কবিতা দিম কবিতাৰ শিৰোনাম কনভেন্টৰ অ বাত বেত একদম পুৰা বেষ্ট চেলৰ হৈ যাব। অসমত মানে এনেকুৱা কিতাপ ওলোৱাই নাই এনেকুৱা টাইপ এনেকুৱা টাইপৰ হুম
বেয়া পঢ়িব কনভেন্টত বোলে বেন কৰি থৈছে
অ এইখন কিতাপ আমাৰ ইয়াত নহয় নপঢ়িব এই বাহ হো হো এ কিবা এটা পঢ়িলেই হ'ল ন ক'ৰবাত জ্ঞান এটা পালেই হ'ল ক'ৰবাৰ পৰা কি আও
জ্ঞান এটা পালেই হ'ল কিনো আছে আৰু
মই মাহতে ছোৱালী এজনী লগ পাইছিলোঁ তাই স্কুলখন নাম নকওঁ বাৰু সিহঁতৰ তোমাৰ পোন্ধৰখন কিতাপ ক্লাছ থ্ৰীত পঢ়ে ছোৱালীজনী
ঢেৰ ঢেৰ সেইটো নোৱাৰি দে আমাৰ ডনবস্কোটো মই সৰু থাকোতে পোন্ধৰখন মানেই আছিল
আৰে খুব বেছি ত পঢ়া এতিয়া কথা নাই প্ৰথমত ধৰা ক্লাছ থ্ৰিৰ যদি ছোৱালীজনী হয় খুব বেছি ছয় মান সাত বছৰ হ'ব তাৰ খুব বেছি মেক্সিমাম কিছুমানটো তিন বছৰ বয়সৰ স্কুল পঠোৱা আৰম্ভ কৰি দিয়ে মূৰ্খ চবে ত' তোমাৰ অ সিহঁতে যদি ছয় সাত বছৰ ছোৱালীজনীয়ে নিজৰ মাতৃভাষাটোৱে ভালকে মানে পঢ়া নাই এতিয়ালৈকে গোটেইখিনি পঢ়া নাই অ দেই তাক যদি ইমান গাল বাচা দি দিয় কেনেকে শিকিব কচোন তুমি
এনেও নোৱাৰে এইয়াই চবেই সেইটো কাৰণে এৰি এৰি দিয়ে বোলে স্কুল
সেইটোৱে ন মানে ইমানো পেচ সাত বছৰ বছৰিয়া ছোৱালীজনী বা ল'ৰাটোৰ পতি কিয় ইমান প্ৰেছাৰ দিব কোৱাচোন প্ৰেছাৰ কুকাৰ নিচিনা ফাটি যাব কেতিয়াবা চাগে
ইহঁতে মানে কেনেকুৱা কৰে সৰুতে ঢেৰ কিতাপ দি দিব লাহে লাহে ডাঙৰ হলে মানে কমাই দিয়ে আৰু গোটে মানে বহুত প্ৰেছাৰ পৰি যায় সিহঁতৰ
হ'ব লাগে ওল্টা আচলতে চোৱা না যোনখিনি চেবাৰ থাকিব সি টো চেবাৰ এতিয়া মইতো চেবাত পঢ়িছিলো ন ত' আমাৰ চৰকাৰী স্কুল খিনি যোনটো অ যোনটো মেট্ৰিক পৰীক্ষা আৰু যোনটো প্ৰাইভেটৰ পোন্ধৰখন কিতাপ পঢ়া ল'ৰাটো বা ছোৱালীজনীৰ যোনটো মেটিক পৰীক্ষা ছেবা বৰ্ডৰ দুইখনতো প্ৰশ্ন পেপাৰ একেই হয় ন ত' ত' তোৰ পোন্ধৰখনন কিতাপ দিয়া পইণ্ট টো কি বুলি মইতো মই সেইটোৱে নাজানো মোৰ লাগে সিহঁতে বিজনেছ কৰে নেকি পোন্ধৰখন কিতাপৰ পইচা পায় ন এক্সটাকৈ
অ পোন্ধৰ খন কিতাপৰ পইচা পায় আকৌ কপি বিলাক কিনিব সেয়া পইচা
অ অ পোন্ধৰখন কিতাপৰ পোন্ধৰখন বহি
পোন্ধৰখন বহী উ আৰু ভালকে ধৰা লিখা লিখা বিলাকতো আছেই
অ এইবা এ' কেতিয়াবা কি কৰিব জান কেতিয়াবা ক'ব আমাৰ স্কুলৰ পৰা মা-দেউতাটাৰ কিনিলে গুচি যোৱা তুমি। পস্তাতে পাবা দি-
উম।
মই এতিয়া মই-
কি কয় এইবাৰ মেট্ৰিকৰ এক্জাম চেন্টাৰ
অ গভাৰ্ণমেণ্ট বইজত তোমাৰ ভাল হয়, চেণ্টাৰটো মানে ভিৰ- চিৰ নহয় মই তা'তে কৰিছিলোঁ।
ধেৰিয়ে কলেজত কিন্তু চবেই চিটিং কৰিব পাৰে যে।
এই চিটিং কিয় কৰিব লাগে, নিজৰ ভাল, নিজৰ হেৰি মাথাত লিখা ন। এতিয়া তুমি ধৰা উমঁ, তোমাৰ ভইচটো অহা নাই ঐ।
ভইচটো অহা নাই, মানে ভালকৈ অহা নাই, উমঁ এতিয়া আহিছে।
উম। তোমাৰ নেটতো বেয়া।
সকাৰে প্ৰব্লেম দি আছে বোলে।
অহ', এতিয়া ভাল আহিছে, এতিয়া ভাল আহিছে ক' উমঁ-উমঁ ক' এতিয়া উম-উম।
এই কি কয় মোৰ মানে মোৰ মানে চিনিয়ৰে ডাঙৰ হয় মোতকৈ।
উম।
সি মানে মেট্ৰিকত ভাল কৰিছে হাঁ ৰিজাল্ট।
উম-উম।
কলেজ- পিছত মানে কি কৰিছে পোৱালি কেইটাই তাক পিছফালৰ পৰা মানে পেপাৰখন টানি-টানি লৈ পেলাই লিখিলে তাপা চাই-চাই। হেল্ল', হেল্ল'। হেল্ল'-হেল্ল'। হেল্ল'।